হেল্ল'। হেল্ল' অঁ অঁ। এনেই আছো এইফালে। অকণ ওলাই আহিছো। তুমি কি কৰি আছা?
আচ্ছা। বাকী খবৰ ভাল?
ভালে ভালে। তোমাৰ? কি কৰি আছা এতিয়া?
এ' মই গা-পা ধুই আহি বহিছোহি।
অঁ মইও হে গা- পা দুই গৰম জুই যি আৰু দিনত।
তাকে' বহুত গৰম বাৰু দেই।
উমঁ। দিছিলে অলপ অলপ।
বাকী চাহ তা খালা।
নাই খোৱাই নাই মই। মায়ে কিবা বনাবলৈ গৈছে বনাই দিব খাম আৰু দেন পঢ়িম।
উমঁ। কি পঢ়ি আছানো? বাকী গৰম বন্ধ দিয়ে গৰম- গৰম বন্ধটো দিলেই চাগে। কিমান? অ ফিফটিনৰ পৰাহে দিব
অ
তাকে গৰম বন্ধত ক'তো ফুৰিব যোৱা প্লেন বনোৱা নাই
অ ফুৰিবলৈ যোৱা মানে এইবাৰ গুৱাহাটীত কিবা পাৰ্ক
হয়
ৰিলত দেখি আছো কিবা অ পুৰা ধুনীয়া ধুনীয়া বস্তু আছে অ তাত যাম বুলি ভাবি আছো তাকে মিলিলে যাম আৰু
পাৰে যাবলৈ দে
উম সেইটোৱে তুমি ক'বালৈ যাবা নোযোৱা
তাকে আমিও সেই গুৱাহাটী ফালে এসপ্তাহ মান থাকাকে যাম বুলি ভাবিছো
অ তাতো গৰমেই পৰিব তাতো আৰু গৰম গুৱাহাটীত
সেয়াই গৰমতটো পৰিবই এতিয়া গৰম দিনত
মানে এনেকা ঠাণ্ডা টাইপ জেগা যাবলে ভাল লাগে আৰু
ভাল লাগে আমি গুৱাহাটীৰ পৰা চাই আহি পেলাই আকৌ অৰুণাচল চাইদ অৰুণাচল বোলে শ্বিলং চাই ডে যাব পাৰো উম মানে আমি ভাবিছো গুৱাহাটী নগৈ চাগে শ্বিলঙে যাম নেকি
আচ্ছা আচ্ছা পাৰি শ্বিলং যাবা আমাৰ দাদা সিদিনাখন সিদিনাখন শ্বিলঙৰ পৰা আহিছে আমি যোৱা নাই গুৱাহাটীত আমাৰ মাহীহঁতৰ ঘৰে আছে
অহ
গৈয়ে থাকো কিন্তু
অ অ সেই নিজৰ মানুহৰ ঘৰত গ'লে সেইয়াই নিজৰ মানুহৰ ঘৰত গলে তেনেকোৱাই হয়
অ হ অ ফুৰাই নহয় আমাৰ
আমি শ্বিলঙে যাম চাগে এই আমাৰ মানে লগত তাৰো ঘৰ আছে সিও মাতি আছে এদিনো যোৱা নাই এইফালে শ্বিলং চাইদে তাতে যাম চাগে মই বাৰু এনেই গৈয়ে থাকোঁ শ্বিলং অৰুণাচল এই মই গাড়ী আছে নিজৰ ঘৰতে মানে ধৰ আৰ্মী বিলাকৰ কন্টেক্ট লৈ পেলাই তেনেকে ফুৰাব লৈ যাওঁ সিহঁতক
অ ভালে ফুৰি থাকিলে মনটোও ভাল লাগে
উম মই ঘৰত নাথাকোয়ে বেছি ভাগ মই বাহিৰতেই এই আজি অৰুণাচল গ'লো কেতিয়াবা ধৰ আৰ্মিৰ লগতে সেই তেনেকে ঘূৰিয়ে ফুৰো ঘৰৰ গাড়ী আছে তাকে ভাড়া চড়া দিয়ে আৰু তেনেকে লৈ যাওঁ
মোৰো মামা তেনেকা মামাও আমাৰ ঘৰত নাথাকিব অৰুণাচল যাব ক'বাত যাব বা কিমান যে জেগা ঘূৰিছে মামাই আমাৰ গৈয়ে থাকে মানে বছৰত তিনি চাৰিবাৰ পাঁচবাৰ মান যাবই মানে
মই তেনেকোৱা হয়ে মোৰ মোৰ মাহত যোৱা হৈ যায় মানে আৰ্মি বিলাকৰ কণ্টেক লও না আৰু তাতে অৰুণাচলত মাহটোতে পাঁচ ছয়বাৰ যোৱা হৈ যায় শ্বিলঙো তেনেকোৱাই উম আমি সে তেনেকে অৰুণাচলৰ পৰা এবাৰ আহি থাকোতে এনেকোৱা দিনতে ৰাস্তা খহি গৈছিলে
এ ৰাম এই এইটো ভয় লাগে এইবাৰ অৰুণাচলৰ তলফালে হেৰিও পানীও বোলে এৰিছে কি বা তেনেকে শুনিছিলো কি কোৱা
বানপানী হৈছিলে কৈছো
অ অ কিবা তেনেকা আমি তালৈ যাম বুলি ভাবিছিলো। তেনেকে হয় কাৰণ, ল গ
অৰুণাচলত যাব এতিয়া ভয় হৈছে, কিবা নদীৰ বান্ধ খুলি দিছে বোলে ডেমটো।
অ অ সেইটোৱে সেইটো কাৰণেই।
অ'
উম'
বাকি ঘৰৰ খবৰ খাতি? উম ভালেই
মাক আহি পিনে অকমান লাগি দিছো অ বেছি বইল হৈ গ'ল কি?
হেল্ল'
অ এক ছেকেণ্ড ৰবা দে এক ছেকেণ্ড, গাখীৰ অকন দি দিব হা কোৱা আৰু কি ক'ম, কোৱা তুমি এতিয়া কি কৰি আছা মানে? কি কৰা?
কোনে?
তুমি?
মই পঢ়িও আছো আকৌ এইফালে, ঘৰৰ গাড়ীখন আছে যে সেইখনো চলাও সেয়াই তেনেকেই, এবাৰ তোমাৰ বি এ ফ'ৰ চেম, ফ ফাইভ চেম পালোঁ। তেনেকেই আৰু চলি আছে।
ঠিকে আছে।
ঘৰত কোন কোন আছে নো?
মোৰ ঘৰত মা, দাদা আৰু মই।
অ' আক দেউতা?
দেটা নাই।
অ' একে মোৰো দাদা আছে, মই আকৌ পাপা, মা।
অ' ভালেই। ভালে লাগে আৰু তথাপিও মানে ডাঙৰ ফেমিলি হ'লে ভাল লাগে। পেলাই, কথা-চথা পাতিব যে, আমাৰ আৰু এতিয়া তিনিটা তিনিটা ৰোমত থাকে মা মাৰ ৰোমত, মই মোৰ ৰোমত।
উম' আমাৰ মানে ফেমিলি ডাঙৰ ডাঙৰে ধৰ ওচৰত খুৰা হতৰ ঘৰ ডাঙৰ খুৰা, সৰু খুৰা। আকৌ ওচৰতে আইতাহতৰ ঘৰ, যেনেকে মানে ওচৰা ওচৰি আমাৰ চাৰি ঘৰ আৰু। বেলেগ, বেলেগে থাকোঁ আৰু আমিও। তেওঁ ইমান কথা বতৰা নহয়, আৰু মইতো নাথাকোৱে মাহত দুদিন য চাৰি, পাঁচ দিনে ঘৰ থাকো বাকি কেইদিন বাহিৰতে। আৰু কি বনাইছে মায়ে নো। হেল্ল'
বাকি
আজি গৰম কেনেকুৱা পৰিছে?
গৰম মানে সেইটোয়ে এই দুবাৰ, তিনিবাৰ গা ধুব লগা হয় গৰমৰ কাৰণে।
অহ' আমাৰ মূৰ হ'লেই গা ধোৱা, অথনি আহি পাই গা ধুলোঁ। দুপৰীয়া দুটামান বজাত আকৌ এতিয়া গা ধুই পেলাই ওলাইছো, ঘাম পানী ওলাই লেতেয়া আকৌ ৰাতি শুলে মানে এবাৰ গা ধুই পেলাই শুইধিম।
অহ' এতিয়া আমাৰ মানে কি হল স্কুল বহুত জল্দি কৰিলে এতিয়া গৰমৰ কাৰণে আমাৰ মানে স্কুলকে আমি সাতটা মানতে যাব লাগে
অ সাতটা বাজিতে স্কুল কৰিলে আহ অঁ
ত ৰাতিপুৱা মানে বেছি এলাহ ত গা নোধোৱাকে মই জা আজি পৰা তাৰপিছত আহি আহি পেলাইহে আৰু গাটো ধুই লও দেন আকৌ টিউচনৰ আহি পেলাই গাত তেনেকুৱা হয় আৰু
ক' স্কুল ক' স্কুলত যোৱা
আমাৰ ইয়াতে জ্ঞান ভাৰটি
অঁ জ্ঞান ভাৰটী
অ
আৰু
কিন্তু খোৱা বোৱা কৰিলা
খালো চাহ বনাইছিলে ঘৰতে চাহ পকৰি তেনেকে বনালে মায়ে খালো ওলাই আহিলো এয়া দিয়া।
আহ মই আৰু আবেলি মেগী খালি মেগী মমো এই দুটাকে জীয়াই থাকো মই
উম এই মেগী ম'ম' ইমান খাব নালাগে মইতো মেগি খাই খাই মাজতে ভাতে খাব নোৱাৰা হৈ গৈছিলো
হ মই মই মই ইমান একো খাব নোৱাৰো মানে মই এবাৰেই দুবাৰ ভাত খাও কিন্তু ব লগ অকমান অকমান বে বেমাৰ হব বেছি হ'ল মোৰ বেমাৰ হ'ল ডিহাইড্ৰেচন হৈ গ'ল পুৰা মানে তাৰ পিছৰ পৰা এতিয়া বেছি খাবই নোৱাৰো একো
উম উম
আৰ এছ খা বুলি দিছিলে আৰ এছ খালো ভাল তেনে খাল পানীও নাখাও মই মানে শুকাই খীণাই অৱস্তা টাই নাই আৰু
পিছে গুৱাহাটী কেতিয়া যাম বুলি ভাবিছা
এতিয়া গুৱাহাটী দাদাৰ কিবা এক্জাম এটা আছে নাইন টি পিছত নাইনটিনত চৰি নাইনটিনত দেন
অ নাইনটিনত যাবা
উম নাইন টুৱেণ্টি যাম চাগে টুৱেণ্টি মানত
অ যাবা ঘূৰিবা ভালেই বনাইছে ব আকৌ পাৰ্ক এখনো খুলিছে নহয় নতুন কিবা উম
ঘূৰি গ'লে আৰু এবাৰ ঘূৰিবলৈকে যাম আৰু এবাৰ ঘূৰি আহিলে
থাকিবা আহ সাত আঠ দিন মান ধুনীয়াকে ঘূৰিবা মেলিবা তাতে
হে হে সাত আঠ দিন থাকিব নোৱাৰো ঘৰত আকৌ পঢ়া আছে মোৰ
এই গৰম বন্ধটো দিছেই আৰু ঘূৰিবলৈ ক' পঢ়া চহা চাই থাকি নো
উপায় নাই এবাৰ ফাইনেল দিম পঢ়িব লাগিব
হম
ইমান টেনশ্যন ল'ব নালাগে পঢ়া শুন আৰু মেইন মেইন কুৱেশ্যন চাই গ'লেই হ'ল পঢ়িব
হে হে থাক
আৰু মইতো তেনেকেই দিলোঁ চ ফাইনেল
যে মই অকমান মানে বেছি চিৰিয়াছ পঢ়াক লৈ।
মই ইমান চিৰিয়াছ নাছিলো পঢ়িলে পঢ়িম নপঢ়িলে নাই কোৱা নিচিনা আৰু মোৰ।
মোৰ মাহঁতে মানে এনেকে কোৱা নাই মোক আজিলৈকে যে তুমি পঢ়া। এনেকে কোৱা নকয় মানে মোক কেতিয়াও। কিন্তু এনেকে থাকে। ন এটা যে পঢ়িব লাগিব বুলি মোৰতো আছে মানে অলপমান কিন্তু মেইন মিছা নকওঁ। মই নাইনতে পঢ়িছিলো নাইন টেনত এ ভালকে পঢ়িছিলো মানে মই।
মই ছেকেণ্ড ইয়াৰত পৰীক্ষা দিওঁতে পলিটিকেল চাইন্সৰ পৰীক্ষা পিছবেলা আগবেলা নোটছ কিনিছো।
ৱাহ!
তাৰ পিছত পিছবেলা পৰীক্ষা দিব গৈছোঁ। তাকো কিতাপ আছে যে সেইটোও নহয় কিতাপো নাই।
মোৰো আৰু তেনেকোৱা হয় দু এক্সামৰ আগত কিতাপ নাপা টা হৈ যায় আগতো ইমান নবঢ়ো নয় এতিয়া নাইনৰ পৰাহে পঢ়িব লৈছো।
উম!
ছেভেন এইটত থাকোতে কিতাপ নাইকিয়া থাকে মোৰ।
মোৰো কিতাপবিলাক ফাৰ্ষ্ট ইয়াৰত কিনিয়ে নাপালোঁ তেনেকেইে পৰীক্ষা দি দিওঁ। ফাৰ্ষ্ট ইয়োৰ পাছ কৰিলো নাই আকৌ ছেকেণ্ড ইয়াৰ পঢ়িলে পঢ নপঢ়িলে নাই কোৱা নিচিনা আৰু। মইতো ছেকেণ্ড ইয়াৰ মানে ফাৰ্ষ্ট ইয়াৰৰ পৰা সেই গাড়ী শিকি গাড়ীতে ঘূৰি ফুৰা হ'লো ছেকেণ্ড ইয়াৰটো ইমান পঢ়া শুনা নায়ে তেনেকে প পৰীক্ষা দিলো আৰু কেনেকে জানো ছেকেণ্ড ডিভিজন গ'লোঁ ভগৱানে জানে আৰু।
হি হি!
মাসতে সুধিছে ছেকেণ্ড ডিভিজন পাছ কৰিলে ভালে দে পাছ কৰিলি যেতিয়া এতিয়া পঢ়িবিনে নাই সুধিলে? তাৰপিছত দাদাই জোৰ জবস্তি কৰিলে পঢ় পঢ় নপঢ়িলে নহব বুলি। আকৌ আমাৰ দাদাও বি এ চি এ পাছ ন গালি পাৰলে। পঢ় বুলি কৈছে সেইটো কাৰণে পঢ়িলো।
দেউতাও বহুত চোকা আছে সেই সটো কাৰণে মোৰ মানে বহুত।
উম আমাৰ দাদাইটো পঢ়িও আছে পইচা। ও পাই আছে কি পঢ়ি আছে সিয়হে জানে নকৈও আমাক।
আমাৰ দাদাই বাৰু পঢ়িও আছে কি আমাৰ ডিচটেন্স লাৰ্ণিং কৰি আছে। বাৰু দাদাই দাদাই এনে কিবা যবো কৰি আছে আৰু তেনেকা।
মই মই সুধো দাদাক। কি কৰি যাব বোলে মই কৈ কি কয় মই বিজনেচ লাইনত পঢ়ি আছো বিজনেচ কৰি। আছো পঢ়ও আছো।
উম ভাল ময় তেনেকাই কৰিম মই মানে। ডিপেণ্ড নহও আৰু কাৰো।
মানে ছেকেণ্ড ইয়াৰৰ পৰা কিবা এটা লাইন লৈ পঢ়িব লাগে। আৰু বি এ পঢ়িম এম এ পঢ়িম সেইটো নহয় আৰু। এ বি এটো কৰি মানে ইমান এটা ডিগ্ৰী। ডিগ্ৰী লৈ মানে ইমান এটা লাভ নাথাকে ক'ব গ'লে আৰু।
সা !
মানে পঢ়িলে ধৰ আই টি আই সিবিলাক কিবা কিবি পঢ়িব লাগে। লাইন লৈ পেলাই পঢ়িব লাগে আৰু। আৰু তোমালোকেতো ছোৱালী মানুহ যেতিয়া নাৰ্ছিং কৰিব পাৰা। এইবিলাক আছে কিবা কিবি বহুত।